কোৱা-কোৱা।
ক কি খবৰ?
ভাল-ভাল।
উম, আৰু কি কৰিছা? কি কৰি আছা? হেল্ল',
অ, বইছো এনিমে চাই আছো।
অ, অ, আচ্ছা কি এনিমে চাই আছা।
চাই আছিলো মানে কি কৰিম অ, তন মই চাই আছিলো অ', কি বুলি কয়?
উ অ, বিছ তোমাৰ মাত নোহোৱা হৈ যায়চোন মায়ে-মাজে-মাজে। একদম নোহোৱা হৈ যায়। সোণাই নাপওঁ একো। কিবা হৈ আছে নাজানো আৰু। এনেকুৱা হলেতো কেনেকে চল লিব অহ, কিন্তু ৰাতিটো আৰু ভাল হ'ব লাগে নেটৱৰ্ক ৰাতি কিয় ইমান বেয়া। মই জানা মই কেতিয়াও এনিমে চোৱাই নাই।
অহ,
মই কিবা ভাল নাপাওঁ মানে মোক কি হয় মানে যেনেকে আমি যে হেৰি চাও অ', ফিল্ম ছাও। চিনেমা চাওঁ এইবোৰ চাওঁ ন অ ত' সেইবোৰত তেনেকে লাগে ন কি অ, আমি হেৰি মই বুজি পাও যে অ, সেইটোতো ৰিয়েল হয় মানে আছলতে তেনেকুৱা হব পাৰে, কিন্তু এনিমে ছাও সেইটো কাৰটোন নিচানা লাগে এনেকুৱা লাগে যে নাই সেইটোতো সঁচা হ'ব নোৱাৰে সেইটোতো, একদম মানে বেলেগ হয় আৰু এইটোতো। মানে ৰিয়েল লাইফত মানে হ'ব নোৱাৰে আৰু আচল জিন্দেগী জিন্দেগী মান মানে এনেকুৱা হ'ব নোৱাৰে একো সেইকাৰণে মোৰ সেইটো চাই ভাল নালাগে।
অ।
বচ ন এনে
অ বহুত বহুত বহত বহুত কেইটা মানুহৰ এনেকে হয় কি এমে চাই কিনে ভাল নালাগে ব আ তুমি এনিমে চাব মানে ফাৰ্ষ্ট তুমি চাব খুজিছা তুমি একদম ভালকে চাবা বুলি এইটো চাবা ভাল লাগিব সঁচাকে কৈছোঁ। লে এম একদম বয়া পায় অ।
উম। সেইটো জি জচু কাইচান বুলি
অ ক বহুত ভাল অকমান অকমান কি হয় ফিলিমৰ নিচনা চিৰিজ চলি
আৰু বহুত ডাঙৰ হয়, বহুত ডাঙৰ হয়, শেষে নহয়।
অ',
সেইটোতো শেষে নহয়। সেইটোৱে। আৰু মানে মই ইমান বুজি নাপাব সেইটোতো কি কয় হেইটো টোতো উম, মানে হেৰি নহয় ন কথাতটো বুজি নাপাও, সেইটো জাপানিচত থাকে বা চাইনিজত থাকে। এ মানে হেইটো তোমাক তলত চাব টাইটেল চাব লাগে।
ট্ৰান্সলেট অ', অ', চাবটাইটল চাই আজিকালিটো ডাইৰেকটলি হিন্দী নহ'লে ইংলিছতো আহি গৈছে, পুৰণা বিলাক।
আহিছে নেকি? মই নাই চোৱা।
আহিছে, আহিছে-আহিছে হিন্দীতো আহিছে এইটো।
অ', আচ্ছা। নাই চোৱা মই দেখা না অ', আৰু মই চাইছো কেইটামান এপিচড চাইছো কিন্তু মই ইমান, মোৰ ভাল নালাগে।
অ', গম পাই
মই জানা, মই কে ড্ৰামা চাও। মোক কোৰিয়ান কোৰিয়ান ড্ৰামা ভাল লাগে।
অ' অ'।
ত' মই খুব কে ড্ৰামা চাওঁ। অ' কেইটামান কে ড্ৰামা বহুত মানে মইতো অ' অ'।
সেইটো ভাল লাগে। সেইটো চ এনিমেট কেতো ভালে আচল জিন্দগীৰ নিচিনাতটো লাগে এনেকুৱা লাগে যে মানুহো আছে। অ'। আমি মানুহক চাই আছো। কাৰ্টুনক চোৱা নিচনাাতটো লগা নাই। অহ ' ত' মই কেইটামান চাইছো মই একদম আগতে যেন চবতকে আগত মই ট্ৰু বিউটি এটা হেৰি আছে কোৰিয়ান ড্ৰামা সেইটো চাইছিলো। তাৰ পিছত মই এ অ' হেৰি চাইছো চাইছো। তাৰ পিছত কেইটামান মুভি মানে চিনেমাও চাইছো, মই কৰিয়ানত ভাল লাগি। চাৰা চাইছোঁ, তাৰপিছত মানে এ বহুত আছে তেনেক কুৱা, উম এঞ্জেলছ লাষ্ট মে' মিছন, তাৰপিছত আই এম নট এ ৰবট এইবোৰ-এইবোৰ চাইছোঁ, ভাল লাগে, ইমান ডাঙৰো নহয়, তুমি এক দিনত চাই মানে শেষ কৰিব পাৰিবা, চব ধৰণৰ আছে তাতে, তোমাৰ প্ৰেমৰো আছে, তাৰপি তাৰ পিছত তোমাৰ সেইটো অ' হেৰি ভূ ভূতৰো আছে তাতে তোমাৰ এই সটো মান চব আছে। যেনেকে তোমাৰ এনিমেটৰ অ'একচনো আছে চব আছে। তোমাক যি লাগে সেইটো আছে। তুমি এনে হেৰি চোৱা নাই তুমি বলিউড চিনেমা চোৱা নে তুমি ইংলিছ চিনেমা চোৱা? কিচ কি ভাল লাগে তোমাৰ হিন্দী ভাল লাগে না অসমীয়া চিনেমা চাই ভাল লাগে
উম। মই, মই মই চব চব কেইটাই ভাল পাওঁ। বাট, আজিকালি মোৰ কি হৈছে মই চিনেমা নাচাই কিনে মই এইটো এনিমেই চাই আছো।
অ' ত তুমি আগতটো চাইছিলা চাগে?
আগত চাইছোঁ। আগত টো এতিয়াও চা এতিয়াও কিবা ভাল বলিউড নহলে হলিউড কিবা নতুন মুভি আহিলে। হলিউড
অ। আহ হলিউড হলে তুমি চোৱা।
অহ '।
মই মোৰ মনত আছে এই, উম মই দুই বছৰ আগত এটা চিজন বুলি হেৰি ওলাইছিলে ন' চিনেমা? সেইটো অ' ই সেইটো ইংলিছ হেৰি আছিলে ত' মই সেই তাতে গৈছিলো চিটি চেন্টাৰত যে আছে এটা মল, হেৰি উম হেৰি হয় ন' চিটি চেণ্টাৰতটো আছে ন'! ভি পি আৰ আছে নেকি? ত' তাতে চাব গৈছিলো চিনেমা হলত। ত' সেইটোতো এইচ ডি হয়। এইচ ডি চিনেমা আছিলে ত' মই থ্ৰী দী চশমা দিছিলে তাতে সেইটো লগাই চাইছোঁ ভালেই লাগিছে। আৰু তাৰ পিছত মই এতিয়া এই মেট মেট্ৰ' ইন ডিন' যে ওলাইছিলে! মেট্ৰ' ইন ডিন' তুমি চাইছা? এই চাৰা আলি খান যে আছে, আদিত্য কাপুৰ আছে ৰয় কাপুৰ উম।
শুনে শুনি আছে ন? অ' মেট্ৰো ই ইন ডিন' সেইখনে চাব গৈছিলোঁ। অ' সেইখন মই তাতে গৈছিলো। এই ৰুদ্ৰাক্ষ মল যে আছে! ছিক্স মাইলৰ ক্ৰছ গণেশগুৰিত আছে ৰুদ্ৰাক্ষ মল। অ' তাতে চাব গৈছিলোঁ। এইটোতো মল হয় ন' তাতেটো চিনেমা হল থাকে। তাতে চাব গৈছিলোঁ। ভাল লাগিছে, ইমানো বেয়া নহয়। উম।
মানে মোক মোক সব ধৰণৰ চিনেমা চাই ভাল লাগে। মই বলীউডো চাওঁ, তাৰ পিছত মই চাউথৰো চাওঁ তাৰ পিছত ইংলিছো চাওঁ, কৰিয়ানো চাওঁ, চব চাওঁ মই। চব ভাল লাগে, চব চাব লাগে।
অ', মোক, অ' চাব লাগে। এতিয়া মাৰ্ভেলৰ কিবা নতুন ছিৰিজ আহিলে তেনেকে, স্পাইদাৰমেনৰ নতুন এতিয়া কিবা নতু
অ' অ', স্পাইডাৰমেন অ', ভাল লাগে।
অ', মাৰ্ভেল
উম। উম। ফিটনেছ, সেইটোৱেই, তাৰপিছত মানে অ', মাৰ্ভেলৰো নহয়, এইটো চব ছিৰিজ চাইছোঁ, তাৰপিছত এন ডি এমৰ পিছততো আৰু মাৰ মাৰ্ভেলৰ সেইটোতো অহা নাই ন?
নাই, এতিয়া অহা নাই, এতিয়া অহা নাই, এতিয়া নতুন এটা আহি আছে। এতিয়া চাওঁ, এইটো কেতিয়া ৰিলিজ কৰে জন টুৱেণ্টি ছেভেনত শুনিছোঁ ৰিলিজ কৰিব বুলি।
অ' অ', কিন্তু মোৰ বহুত ভাল লাগিছিলে এইটো, তাৰপিছত মোৰ তাতে তোমাক কোনটো চাপ চবকে ভাল লাগে, কেৰেক্টাৰটো কিন্তু কোনটো তোমাৰ হেৰি ভাল লাগে হিৰোটো তাতে। মুখটোতো অ, থৰ আৰু আইৰন ন ভাল লাগিছিলে তাতে। থৰ-থৰ আৰু আইৰন মেন মাৰ্বেলত।
অ, মাৰ্বেল মোৰ ফেভাৰট এটাই আছে স্পাইডাৰমেন। আৰু আৰু এজন আছে লগ আহ, লকী। লকিও ভাল লাগে।
অ, লকী-লকীও ভাল লাগে অ', কিন্তু মই-মই চব যেতিয়া অ, অ, লকীটো ভাইে থাকে ন থৰৰ ভাই থাকে ভায়েক থাকে।
অ',
অ, অ, অ, অ, ভাল লাগে তুমি গান শুনা নাই তুমি গানটোত তোমাক হিন্দী গান ভাল লাগে ন' অসমীয়া গান ভাল লাগে?
অ, জুবিনৰ গান শুনিছানে জুবিনৰ গান জুবিন দা।
জুবিনৰ জুবিনদাৰ গান শুনিছোৰ কাৰণে কিমান লাগে ই, কিন্তু মনত নাই কিন্তু গানবিলাক, কেম মই গম পাই যাব যে এইটো,
অ, নাই-নাই জুবিন দাইটো হিন্দী গানো গায় হিন্দী, জুবিন দাইতো বহুত গান গাইছে। মই পিছতহে গম পাইছো সি-সি মানে, এ বেছি বছৰ গোৱা নাই কিন্তু সি পুৰা ৰিকৰ্ড মানে হেৰি কৰিছে ক'ত ব্ৰেক কৰিছে ইমান গান গাইছে আৰু ইমান ভা ভাষাত গাইছে ন, কি কম আৰু হেৰি কিন্তু তাৰ মই এছামিচ গানটো মই বেছি শুনা নাই হিন্দী গান শুনি শুনিছো অ বা এছামিচ গানটো আজিকালি শুনিছো মই পিছত, ত সি মানে যেতিয়া মৰিছে তেতিয়া তাৰ তাৰপিছত মায়াবিনী গান শুনিছো সেইটোতো মই গাইছো অ' আমাৰ কলেজত কিবা হেৰি আছিলে তাতে মায়াবিনী গান গাইছো তাৰপিছত হেৰি হয়, অ তাৰপিছত এই হিন্দী গেংষ্টাৰ এটা যে চিনেমা আছিলে তাতে ইয়া আলি বুলি গান গাইছিলে ইয়া আলি, অঁ। সেইটোৱে, তাৰপিছত আৰু আছিলে, অহ হেৰি ক্ৰিচ ক্ৰিচ মুভিত ক্ৰিচ টুত গান গাইছে। দিল তুহি বাতা এইটো কিবা গান আছিলে অ গ্ৰীচটো গান গাইছে মানে দুটা তিনিটা গান গাইছে অ অ মানে বহুত গান গাইছেটো এ এইবোৰ গানটো মানে বহুত বেছি ফেমাচ হৈছে ন, ত' চবেই জানে বলীউডতটো জুবিন দা ইয়া আলি গানটো গায়ে ফেমাচ হৈছে ন।
তেমচ আছে অঁ।
এইটোৱে। অ এনেতো মোক আৰু অৰ্জিত সিঙো ভাল লাগে হিন্দী গানত। সেইটোও ভাল লাগে মই অসমীয়া মই অসমীয়া গান শুনিলে এই জুবিনৰে গান শুনো নহলে ইংলিছ গান শুনিলে মই এইটো এই টেইলাৰ চুইফট এইবোৰে শুনো আৰু বেছি একো ইমান এ ইংলিছ গান মই নুশুনো ভাল নালাগে ইমান।
অ অ শ্ৰেয়া ঘোচালটোতো ভালে লাগে অ কিন্তু ভালে হয়। এইবোৰৰটো একো হেৰি নাই তাৰপিছত কে কে আছিলে যে মৰি গ'ল তাৰো ভাল গান ভাল আছিলে, ত' মই ৰাতিটো সেইটোৱে গান শুনি শুই থাকো ঠিক আছে